অ
হেল্ল' কোৱা
উম কি কৰি আছা
মইতো বহি আছো ঘৰত
তুমি কি কৰি আছা
ময়ো বহি আছো খবৰ ভাল
উম খবৰ ভাল তোমাৰ সকলোৰে ভাল আছে তোমাৰ খবৰ বাল নে
মোৰো ভালেই কত ঘৰতেই নে বাহিৰত
মই ঘৰতেই বহি আছো বাহিৰত ক'ত যাম ইমান গৰম
তোমালোকৰ ফালে ধান কিবা খেতি মেতি লগাইছে নেকি ধানৰ খেতি বা বেলেগ
অহ ধানৰ খেতি কৰিছে
আৰু বেলেগ
আৰু বিভিন্ন ধৰণৰ চব্জি শাক পাচলি কি কি কৰিছে ধান খেতি খেতি কৰিছে কবি কবি লগাইছে আৰু বিভিন্ন ধৰণৰ শাক পাচলি
উম আমালোকৰ ফালেও কৰিছে ধৰণৰ শাক পাচলি। তাৰ ভিতৰত হেৰি, বিলাহী লগাইছে। বিলাহী। পিছত আৰু। ধুনীয়া লগাইছো। আৰু বিভিন্ন ধৰণৰ শাক পাচলি কৰিছে, কৰিব লাগে আচলতে। নিজে খোৱাৰ, হয় আৰু বিক্ৰীও কৰিব লাগে চব্জি ন। যি তোমালোকৰ কি কি কৰিছে। তোমালোকৰ কি কি কৰিলে? হেল্ল'।